হেল্ল'
হেল্ল' অ
হেল্ল'
অ শুনিছেনে
পইছা অ কি কৰিছা
টিভি চাই আছিলো
ঘৰ কেনেকুৱা হলে
গৰম ম দিয়া নাই বৰষুণ পৰিলে আজি আজি বৰষুণ পৰিলে আজি বোলো বৰষুণ পৰিলে।
অ বুজিছো বৰষুণতো
অ ইয়াত যেনিবা বৰষুণ পৰিলে আহ
টিকলু কি কৰিছে টিকলিয়ে
টিভি চাই আছ
ওৱাহ একে ডাঙৰ মানুহৰ নিচিনা টি ভি চাই আছে?
অথনিতে যাওঁ, আজি বজাৰ কৰিব গ'লো
উম।
তাই গা বেয়া কাৰণে মই দিম পালোগে নহয় আজি।
অ', তাৰ গা ভাল হোৱাই নাই ন?
নাই হোৱা নাই হোৱা এই ভাল মানে হৈছে আজিকালি কি কৰিলে নাকত দিয়া ঔষধটো নেচিবিহনটো এ দুটা আছিলে এটাত অকমান আছিলে এটাত সৰহকে আছিলে বিচনাত
অ', সেইটোও ল'বলৈ দিছে ন? নেচিভিয়নো ল'বলৈ দিছ
অ' নেচিবিহনত বেবি থাকে নহয়।
ক'ত
অ', অ', আগতে দিয়ে এতিয়া অকমান বেছি হেয়ি কৰা হৈছে হ'লেও, দি দিলে ভাল আৰু নেচিভিয়নটো।
অ', সেইটো ভাল কিন্তু আগতে মইয়ো লৈছিলো মো মানে ক্লাছ নাইনত থাকোতে মোক খুব হেৰি হৈছিলে যে, এইটো কি কয় চাইনোচেটিচ আছিলে নাকৰ যি প্ৰব্লেম বা
এতিয়া, এতিয়া নাই নহয়?
এ এতিয়া নাই এই মোৰ দিবলৈ এতিয়া বেয়া পাওঁ আৰু নিদিওঁ মই।
এনে চায়েন্সৰ প্ৰব্লেম এতিয়া নাই ন?
অ', এতিয়া নাইতো।
ভাল হল জানো
অ' ধৰক ভাল নহয়। কিন্তু মানে অকণ সাৱধানে থাকোঁ আৰু
অ', মানে মই চাইনচৰ প্ৰব্লেম যিমান দেখিছো বহুত ডেঞ্জাৰ লেভেলৰ সিহঁতৰ দেখিছোঁ। কিন্তু এই মৰি মৰিগাওঁতে এজনী মোৰ লগ বৰ ছোৱালী আছিলে। আ, মোৰ লগৰ ছোৱালী এজনী এ তাই আকৌ অ কিবা এইফালে কৰবাত কোনোবা এটা চাই থৈ গৈ পেলাই ঔষধতটো দি আনিছিলে দেই কাৰোবাৰ ঘৰত ঠাণ্ডা দিনত দিয়ে মানে ঔষধ
কি ঔষধ
অ' বনো বনো ঔষধ আৰু আমি ঠাণ্ডাতেই দি তিনি পালি নে চাৰি পালি দিয়ে ঔষদ তাইৰ কি হ'ল ঔষধটো দিলে। এটা নাকত মানে লাষ্ট পালিটোত তাই নাকটো জোকাৰি দিলে নে কিবা এটা কৰি দিলে মানে সেইটো ভালকে প্ৰ'পাৰ নকৰিলে সেইটো নাক বেয়া হ'ল মানে হৈ থাকে চৰদি লাগি থাকে ইটো আকৌ নালাগে ইটো ভাল হৈ গ'ল। নাকৰ এটা ফুটাই প্ৰব্লেম দি থাকে এটা ফুটাই নিদিয়ে।
নহয়, নহয় মানে কেতিয়াবা কি হয় নাকৰ যে দুটা ফুটা দুইটা ফুটাতে সমানে মাংস নাবাঢ়ে কিন্তু।
অ' তাৰপিছত লাষ্টত আকৌ পিছৰ বাৰ ঔষধ দিওঁ তে ভাল হৈ গ'ল।
অ' কিন্তু এটা কথা দেই এই যে দোৰুণ শাক যে
দোৰুণ শাকটো বোলে বহুত ডেঞ্জাৰ আছে৷ পাওঁ পাওঁ।
মই এদিন দিছিলো বাগৰি ফুৰিব লাগে ইমান ধৰে নহয়।
অ' দোৰুণ শাকৰ অকনমান ভাল হয় আমাৰ খুৰাই কিন্তু দি দিয়ে আমাৰ খুৰা বৰ ডেঞ্জাৰ মানুহ। আমাৰ খুৰা সমান সাংঘাতিক পোৱাই নাই মই মানে।
আঃ বহুত পুৰণি উঠি যায় নাকত।
মানুহ টোৱে কি কৰে ডেইলি টো সেই গৰম পানী নাকেদি সোমোৱা ওলোৱা কৰেই। কুহুমীয়া পানীত সেইটোতো ডেইলি কি আৰু দেই ৰাতি শোৱাৰ সময়ত সেনেকে কৰিব, গাগ'ল কৰিব, তাৰ পিছত নিমখ পানী দি এইটো বহুত বছৰৰ পৰা কৰি আহিছে। গাগ'ল কৰিব, দাঁত ব্ৰাছ কৰিব, নাকে দি পানী উলিয়া উলিয়া পেলাব এনেকুৱা আৰু হাত ভৰি ধোব। হাত ভৰি মানে
সোমোৱাই মোক মুখেদি উলিয়াই দিলে, সেইটো এটা ভাল ব্যায়াম হয়, কিন্তু মই নোৱাৰো কৰিবলৈ সেই টো
নোৱাৰে, এ-কিন্তু ভাল লাগি যায় দেই, ভাল লাগি যায়, অ', বৰ ভাল লাগি যাই কৈছোঁ মই মানে। ভাল লাগি যায়। মানে মই এদিন ট্ৰাই কৰিছিলোঁ। আৰু এইটো বহুত ডাঙৰ চবে ক কৰিব নোৱাৰে এইবিলাক একে চণজনাই যায়। কিন্তু ভাল লাগি যায়, নাকটো খোলা হৈ যায়।
তাৰমানে যিমানেই পুৰণা চাইনাছৰ প্ৰব্লেম নহওঁক, সেইটো ব্যায়াম যদি-ব্যায়ামেই আৰু সেইটো, কৰিলে মানে সেইটো যদি ৰেগুলাৰ কৰিব পাৰে চাইনাচাইটিচ ভাল হৈ যায়গৈ।
অ', আমাৰ খুৰা আছিল অ', আমাৰ খুৰাৰ চাইনাছৰ প্ৰব্লেম নাছিলে ফেনজাইটিছ আছিলে। ফেনজাইটিছ ভাল হৈ গৈছে সেইবোৰ কৰি কৰি। এ ঠাণ্ডা লগাক কিবা কিবি এইবোৰ যে সেইটো কাৰণে গাগুল-চাগুল কৰি এইডাল কৰি কৰি ভাল হৈ গল। এতিয়া মানুহটো একো প্ৰব্লেম নাই । আগতে মান ঠাণ্ডাত ওলাবই নোৱাই।
ভাল। কিছুমান বেমাৰ যে, আকৌ যেনে মাইগ- ব্ৰেইনৰ যিটো মানে মূৰৰ বিষ হয়। সেই সেই সেই মাইগ্ৰেইনৰ মুৰৰ বিষ- কিন্তু হেৰিত যে এ এক্সাৰচাইজ কৰিলে কিন্তু ভাল হৈ যায়। এইটো কি কয় অনুুলোম বিলোম নে কি আছিলে, এটানাক বন্ধ কৰি যে টা নাকে দি যে উশাহ ল'ব লাগে। এ সেইটো সেইটো যদি ৰেগুলাৰ আগ, মানে ৰাতিপুৱা এবাৰ মানে- বিচনাতে পাঁচ মিনিট মান আৰু ৰাতি শোৱাৰ আগত যদি পাঁচ মিনিট মান কৰিব পাৰে, এইটো কেততিয়াও নাথাকে মাইগ্ৰেইনৰ যিটো মূৰৰ বিষ। সেইটো কিন্তু ভাল হৈ যায়।
অ'।
উম, ওচৰ মানুহ এগৰাকীয়েও কৈছিলে, কৰিবলে। তাৰপিছতে সদায় কৰাও নহয় আচলতে। আচলতে কৰিব লাগে। কিছুমান মেডিচিনতকৈ এনে বি ব্যায়ামে ভাল কৰে কিন্তু, বেমাৰ।
মই এতিয়া ঘৰলে যাম বুলি ভাবিছো।
অ'।
দেওবাৰ মানে। দেওবাৰ মানে।
উম, কিবা পাতিছেনে নে এনেই যাবা আৰু?
এ, পাতিছে মানে- মোৰ যে গাটো বহুত অশান্তি হৈ আছে। আজি মানে যেতিয়া মই বজাৰ কৰিব কৈছোও মানে তাইৰ কাৰণে যাব লগা হ'ল আও।
উম।
বজাৰ কৰিব গলেও মোৰ গাটো মানে বহুত বেয়া। আৰু যাওঁ মোৰ মানে গাটো পুৰা অতিষ্ঠ লাগি আহিছে মানে।
তাৰমানে ঘৰলৈ গলে অকণমান ৰেষ্ট হব, সেইটো ভাবিছা চাগে ন। উম। অঅ তোমালোকৰ খুৰী আছে ন তাতে মানে ভালো হ'ব আচলতে।
মায়ে কৈছে আৰু যে ইয়ালে আহিলে, আৰু তাত মানুহ দুনু ধেৰ, মানে আমাৰ ওচৰ পাজৰ মানুহ খিনিও মানে আমাৰ ছোৱালীক লৈ গৈ এঘন্টা দেৰ ঘন্টা দুঘন্টা ৰাখি দিয়ে।
ভাল ন তেনেকে মানুহ থকিলে। উম।
এইবোৰ ধাণ্ডা নাই আ, অকণ নি পেলাই মই এঘন্টা মই গা ধুবলৈ গৈছো প্লিজ ৰাখি দেচোন, ৰাখি দিয়ে।
আৰু তোমালোকৰ তাতে জইন ফেমিলি ন, জইন ফেমিলি হলেও ভাল এনেকুৱা কেঁচুৱা ৰাখিবলৈ ন? অ।
তোমাৰ ভন্টি আৰু, উম।
আৰু এইফালে আৰু এই মানুহ এই মানুহৰ চাই থাকিবলৈ মানুহ এটা হ'লেই হ'ল নহয়।
অ'সেইটোৱে সেইটোৱে সেইটোৱে অ'।
অ' তেতিয়া মানে মই এনেই মোৰ যা যাবলে একদম মন নাই তাত। সঁচাকৈ মন মই দেওবাৰ মানে যাওঁ নেকি। মোৰ মানে যাবলৈ সঁচাকেই মন নাই, কিন্তু মানে মই সঁচাকে নোৱাৰোঁ। মোৰ গাটো মানে, একেবাৰে বেয়া মানে, একেবাৰে লেবেলৰে বেয়া মানে।
উম।
বহুত মই কমজোৰি হৈ গ'লো মানে, বহুত কমজোৰি হৈ গ'লো মানে, মানে হাজা কথাটো কি মোৰ ৰাতি সোনকালে টোপনি নাহে, ইয়াত। ৰাতি সোনকালে টোপনি নাই ৰাতিপুৱা উঠ উঠা দেৰি হয় আৰু উঠি পেলাই মানে যেতিয়াই উঠো লাগিলে কামৰ ইমানেই পেচাৰ আৰম্ভ হৈ যায়। কাম কৰি। কৰি ভাত পানী বনাই আহালে মানে একে ভাগৰুৱা আত্মাই হৈ যাওঁ আৰু
আচলতে ৰেষ্টটো লাগে দেই ন, ৰেষ্ট লাগেই কিন্তু দেহৰ কাৰণে আৰু বিশেষকে ল'ৰা-ছোৱালী থাকিলে চম্ভালিব লগে ন, অকমানতো দেহাতো অকমান হেৰি হৈ থাকিব লাগিব।
এ-এ-এই যোনটো মই যে এটা বস্তু ৰিয়েলাইজ কৰিলো দেই মই মাক হৈ পেলাই। এই যে চবেই আমাৰ ছোৱালী এতিয়া গা বেয়া চবেই এইটো দেখিছে ছোৱালীজনী আই অ' দেহি ক্ষীণাই গ'ল দেই ছোৱালীজনী গা বেয়া। এইটো চবেই দেখিছে দেই। মোৰ কিন্তু মানুহে এনেকুৱা কৰে যে গাখীৰ খাই আছে কাৰণে ক্ষীণাইছে, গাটো দুৰ্বল হৈ গৈছে, ইমান কথা নাই চবৰে হয়। এইটো প্ৰব্লেম নাই। চবেই মানে এইটো যোনে মোক দেখিছে এই ইয়াত হলোঁ বা এটা ফেমিলি হলোঁ বা যোনে নহওঁক মানে লাইটলি লয় মানে দেই। কিন্তু ছোৱালীজনীৰও যে ক ছোৱালীজনী এ, মানে খীণাইছে খীণাইছে গা বেমাৰ হৈ। ছোৱালীজনীৰ মাকজনীও যে খীনাইছে সেই বসত বস্তুটো অকল মোৰ মা দেউতাইহে চাই। চকু দিছে। এইটো এটা ফেক্ট কথা এইটো সঁচা কথা, এইটো ফেক্ট হয়, সেইটো সদায় মাক বাপেকেহে চাই। যে মোৰ ছোৱালীজনীও লগতে মানে অ, গাটো বেয়া হৈ গৈছে। একেবাৰে অৱস্থা বেয়া হৈ গৈছে, যে তাইও নিজৰ দেহাটো চাব লাগিব। এইটো ফেক্ট হয়। বাকী বিলাকে, এই নাই হয়ে আমিও হৈছিলো বা হ'বই ইমান একো কথা নাই খীণাইছে ভালহে হৈছে ব্ৰেইনত কিয় সোমোৱাই নলয় খীণাইছে ভাল হৈছে হয়, কিন্তু মানুহে এনেই য়োগা কৰি ক্ষিনোৱা, ডাইটিং কৰি ক্ষিনোৱা কোনোবাই মন গৈছে ক্ষিনাইছে ৱেইট লচ কৰিছে সেইটো ক্ষিনোৱা আৰু বহুত টোপনি কতি কৰি ক্ষিনোৱা কষ্ট হৈ ক্ষিনোৱা মাজত বহুত ডিফাৰেঞ্চ আছে, মই ক্ষিনাইছো ভাল হোৱা কাৰণে নহয় মই উইক হৈছো, মোৰ দেহত মানে কিবা এটা কমি আছে মোৰ ভিটামিনৰ পৰা আদি কৰি অল এভ্ৰিথিং প্ৰব্লেম হৈছে মোৰ দেহাটোত সেইটো কাৰণেহে মই ক্ষিনাইছো। অ' কষ্ট পাই ক্ষীণাইছে। দেহাটো। মানুহে সেই বস্তুতটো ন পিছ নকৰে।
হয় আচলতে ন
এইটো কথাত বহুত দোষ লাগে মানে
ঠিকে আছে, তুমি আচলতে মা ঘৰত গৈ পেলাই তুমি দুদিমান ৰেষ্ট লোৱা বুজিছা হয়, কিন্তু কথাটো। আৰু কষ্টতটো হয় এনেও আচ্ছা ডাঙৰ কৰোঁতে আৰু কষ্ট অকলশৰীয়া মানুহৰ কষ্ট হয় নহয় অ'
অ', সেইটোৱে আৰু পাৰে। কি কৰিম আৰু?
ভাত নে ৰুটি খাবা?
ভাতকে বনাম আৰু। টকা ষোল্লহাজাৰ। বনাম আৰু লাহে লাহে।
উম, উম।
মানে, সন্ধিয়া হ'লে ভাত একে দেৰিকে খাইছোঁ, বজাৰ গৈছিলোঁ যে, আহি। পেলাই গোটেই গাটো বেয়া কৰিলোঁ। ভাতকেইটা বনাই, ছোৱালীজনীক খুৱাই ল'লোঁ। তাইক। খুৱাই লৈ পেলাই, তাৰ পিছত আমি একে সন্ধিয়া সময়তে খাইছোঁ। মোৰ মানে উঠিবই পৰা নাই। এনেকুৱা, মই এটাই কামুৰি থাকোতেহে উঠিছোঁ।
অ'হ
কেইটা অ'। এই বতৰটোৰ কথা কৈছোঁ, এইটোও বোলো মানুহৰ গাটো বেয়া কৰিছে।
উম, উম, উম
ঠিকে আছে দিয়া।
ঠিক আছে দিয়া বাৰু ন? অ, যোৱা, যোৱা, যোৱা।